হেল্লো।
কি কৰি আছা?
অ খানা বনাব ওলাইছোঁ। ৰ'ব আৰ
আচ্ছা খানা বনাই আছা নেকি? অ। কি বনাই আছা তে?
মোৰ মা মোৰ বা হঁতে মানে গাঁৱৰ পৰা আহিছে মা দে পাপা আৰু। বা।
অ আচ্ছা চিকেন মাংস বনাইছা। কিহৰ মাংস।? বনাই আছা।
মুৰ্গী মাংস বনাই আছোঁ।
অ মুৰ্গীৰ মাংস অ ভাল লাগে দিয়া মোকো ভাল লাগে মুৰ্গীৰ
হয় বৰ ভাললাগে মানে বাহাৰ যে মানে বাহিৰ পৰা আহি আছে ন সেইটো কাৰণে আৰু মাংস চাংস বনাই থলে ভাল লাগে।
হয় ঠিকে কলা অ এ মানে মানে মাংস ভাল লাগে মানে লোক কেল মাংস‌ বেছিকে ভাল লাগে আৰু ব্ৰইলাৰ কে লোকেল মাংস বেছিকে ভাল লাগে।
হয় লোকেল মাংসও ভাল হয় মানে চুপটো বেছি জোলকে খালে মানে বেছি ভাল হয়।
মানে লকেল মাংস বেছি লাগে আৰু মোৰ মানে হাঁহৰ মাংসও বেছি ভাল লাগে।
হয় হয় মোৰ মোৰো মানে হাঁ লোকেল বস্তু মই বেছি ভাল পাওঁ মানে হাঁহ, পাৰ এইবোৰ খাই বেছি ভাল লাগে আৰু।
হয় ঠিকে কলা হয় গৰমতটো খাব নোৱাৰি সেইকাৰণে ত অ ঠিকে কলা হাহৰ মাংস হয়। মই হাহৰ মাংস মানে খাবলৈ বৰ মন যায় ঠাণ্ডা দিনতে খাওঁ আৰু এতিয়াতো খাব পোৱা নাই বহুত দিন হৈ গ'ল। কোমৰাৰ লগত দি কিনে বনালে বেছি ভাল লাগে। মই নিজে বনাও ম হয় হয় ঠিকে কলা মানে মই মা মাক বনাব নিদিও আৰু মই হাঁহৰ মাংস নিজে বনাওঁ, মোৰ ভাল লাগে বনাই কিনে অ। মানে এইটো বেছি হাতদি থাকে ন। সেইকাৰণে মোৰা হাত'দি থাকা মংসবোৰ ভাল লাগে আৰু এইটোত মানে কোমোৰা দি কিনা চাল কোমোৰা দি কিনা বনালে ভাল লাগে তোমাৰ মচলা চচলা যেনেকুৱা আমি মাংসত দিও ন। সেনেকুৱা এইটোতো দি কিনা বনালে বৰ ভাল লাগে। আৰু এইটো অ', হয় হয় মই নিজে বনাও মই ঘৰত।
তুমি টেষ্টিকে বনোৱা মানে?
টেষ্টিকে এইটো'ত ক'ব নোৱাৰো টেষ্টিকে মানে এনেতো মইয়ে বনাও। তুমি কি কি বনোৱা?
হয় মই বেছিভাগ মানে বেছি ইমান কিবা নবনাও, বনোৱাতে মানে অলপ বা অলপ অলপ বনাল, কিন্তু মোৰ বাহতে বেছি বনাই আৰু। এনে বনাব জানো আৰু লেকিন হাঁহৰ মাংস, খাহী মাংস মই বনাই পোৱা নাই। যিহেতু মানে বাঁহতেই বনাই টেষ্টিকে বহুত ভাল লাগে বাঁহতৰ হাত খাই কেনে মই ইমান বনাব নাজানো মানে মাং মাংস বনাও, মুৰ্গী মাংস বনাও। আৰু কণী চব্জি বনোও। একে দালি ভাত বোৰ বনাওঁ আৰু। কিন্তু হাঁহৰ মাংস, এই হাঁহৰ মাংস, খাহী মাংস আ পাৰ মই নবনাওঁ বাহতে বনাই।
আচ্ছা মই বনাও। মানে সেইটো মোৰ মাংস বোৰ মানে বেলেগ বেলেগ ধৰণে বনাই কিনে ভাল লাগে। আৰু এইটো কি কয় উম তোমাৰ অ' অ' এইটো কি কয় পৰ্ক যে থাকে গাহৰি মাংস। কত তোমাৰ, সেইটো মই মানে তিল দি কিনা এইটোক বনালে ভাল লাগে। হয়, হয়, তিল বতি কিনা হয়, তোমাৰ এইটো দিলে ভাল লাগে আৰু কেতিয়াবা বইল কৰি কিনাও ভাল লাগে। অ' তোমাৰ লাই শাকৰ লগত দিলে ভাল লাগে, বইল কৰি পিনেও খালে ভাল লাগে। তোমাৰ অ' আৰু কিবা-কিবি মানে যেনেকুৱা তোমাৰ এনে, এনেই মাংস যেনেকুৱা এ তোমাৰ এইটো মাংসটো এনে মই কিবা-কিবি মানে দি কিনাও কেতিয়াবা বনাও, সেইটো মাংস কেতিয়াবা বিলাহী বেছিকে দি কিনাও বনাও, তেতিয়াও ভাল লাগে।
হয় বহুত ভাল লাগে আৰু মুৰ্গীৰ মাংসত চাবা তুমি কলফুল দি কিনে বনাবা চোন বৰ ভাল লাগে, খাইছানে কেতিবা?
লগত মানে এইটো বইল কৰি কিনে কলফুলৰ লগত মানে এইটো বনাইছিলো, মই চাটনি নিচিনা বনাইছিলো। ভাল লাগে এইটো মানে এইটো, অ' মাংসৰ লগত কলফু ফুল বইল কৰি কিনে মাংস বইল কৰি ছো তাৰ পিছত তাতে অলপ পিয়াজ, অ' অ' পিটিকি দিছিলো সেইটো ভাল লাগে ইমান টেষ্টি লাগে। হয় এবাৰ তুমিও ট্ৰাই কৰি চাবা বৰ ভাল লাগে, এইটো খাই কিনা হয় বৰ ভাল লাগে এইটো খাই কিনে খাবাচোন, আৰু এনেই মাংসৰ আচাৰ খাই পাইছানে তুমি?
হয় কি ক'লা?
মাংসৰ আচাৰ খাই পাইছা?
হয়, হয় খাই পাইছোঁ মানে আমাৰ ইফালে মানে এটা মেলা লাগিছিলে হা তাত তে মানে চৰচ মেলা বুলি, তাৰে পৰা লৈ আনিছিলোঁ মান নে মা-মাংসৰ
আত্ছা, অ', মই এবাৰ ঘৰত বনাইছিলোঁ, এবাৰ মানে আমাৰ ঘৰৰ ওচৰৰ এজনী বায়ে বনাইছিলে তেতি তেতিয়া মই দেখা পাই কিনে মই বনাই এন এবাৰ ঘৰত? ইমান টেষ্টি লাগিছে বিৰাট, বিৰাট টেষ্টি। কে লাগে মাংসটো অলপ মানে এনে ফ্ৰাই কৰিব লাগে তোমাৰ শুকানকে। তেতিয়া ব'ইল কৰি কিনে ফ্ৰাই কৰিব লাগে, আগতে ব'ইল কৰিব লাগে, তাৰ পিছত তাৰ মানে শুকানকে ফ্ৰাই কৰিব লাগে, তাতে তেতিয়া তোমাৰ যেনেকুৱা তুমি আচাৰত যি যি ম-মছলা দিয়া ন' সেইবোৰ বোৰ দি কিনে এইটোত দিলে বৰ ভাল লাগে, ইমান মানে ভাল লাগে ন' টেষ্টি লাগি যায় দে ছিকে জ্বলা দিব লাগে।
হয়, হয়, মাংস মানে এনেকুৱা নিজেত বনাই খোৱা নাছিলোঁ, বনাই খাম দিয়া তুমি বলাই
অ', অ', বনাবা মই মানে সেইবোৰ মানে বেছ ছিকে আচাৰ কেতিয়াবা বনাই থাকো এনে অ', সেইটো এনেকে বনোৱা নাই এ এতিয়া এইটোও ভাল লাগে তোমাৰ বাঁহৰ গাজাৰ আচাৰৰ ভাল লাগে, এইটো বনাই পাইছা নে?
হয়, হয়, বাঁহৰ গাজৰ আচাৰ বনাই পাইছিলো ব বৰ ভাল লাগে ব-বাঁহটো মানে আনি কেনে সৰু সৰুকে কাট টি কিনে তাৰপিছত তাতে নিমখ অকণমান দি থৈ দিবা বৰ মানে ভাল হৈ যাব, তেতিয়া অলপ গলি যায় ন'। টেঙাটো আহি যায়, তেতিয়া মানে এনেকুৱা বেছিভাগটো চিম্পুলকে থৈ দিছোঁ। মানে মছলা তাতে বেছি দিব নালাগে, তেতিয়া এনেই ভাল লাগে ন' খাই কেনে অলপ অলপ লৈ কেনে ভাত লগত বহুত টেঙা হয় সেইটো।
আচ্ছা, মোকটো আচাৰবোৰ বৰ ভাল লাগে, মই আচাৰ খায়ে থাকোঁ মানে। ঘৰটো মানে এনে কিনি কিনাও আনো আৰু ঘৰৰ আচ আচাৰটো বেছি বেছিকে ভাল লাগে আৰু। অ', বিৰাট টেষ্টি লাগে ঘৰৰ আচাৰ, হয় বনাই পাইছোঁ। মই আৰু এবাৰ নেমুৰ আচাৰো বনাইছিলো। নেমুৰ আচৰ মানে এইটো নেমু বহুত তিতা আছিল হা মানে এইটো বাকলি টো বহুত মতা আছিল এইটোৰে বনাইছিলো বহুত ফাৰ্ষ্টত যেতিয়া মই বনাইছিলো মই জানা নাছিলো হা মই ফাৰ্ষ্ট টাইম নেমুৰ আচাৰ বনাইছিলো। তেতিয়া কি হ'ল মানে মই মছলা চচলা চব দিলো কিন্তু পিছত যেতিয়া খাই ইমান মানে তিতা হৈছিলো এইটো আচাৰটো তাৰ পিছত অলপ দিনৰ পিছত পিছত মানে এনে ছয় মাহ তিনিমাহ পিছত মানে এইটো পুৰা টেঙা হৈ গৈছিল তাৰ পিছত বিৰাট টেষ্টি হৈছিল আৰু এইটো
হয় হয় প্ৰথমটো মানে তুমি হয় তুমি তাৰ চাম বাকলটো এৰুৱা নাছিলা। নাছিলা চাগে।
অ সেইকাৰণে হয় অ ঠিকেই ক'লা তুমি মানে আগতে মই জানা নাছিলো ন। কেনেকুৱা বনাব লাগে তেতিয়া মই এনে হয় ইউটিউবত চাই কিনি বনাইছিলো তেতিয়া মানে কি হ'ল ঘৰত কোনো পোৱা নাছিলো এইটো তাৰ পিছত তিনি মাহৰ পিছত যেতিয়া এইটো টেঙা হৈ গ'ল ন পুৰা একদম টেঙা হ'ল। তাৰ পিছত চবেই খাইছে। এমাহতে শেষ কৰি দিলে চবে ময়ো খাইছো বহুত
হয়-হয় টেঙা বস্তু আচাৰ বস্তু মানে বেছি দিন নাযায়, আমি ভাবো যে নহয় বহুত দিন থৈ দিম মানুহ আলহী আহিলে খাব।
ঠিকে কৈছা হয়-হয়, অ'-অ' ঠিকে লাগে অ' ঠিক ভাল লাগে মানে দালি ভাত আৰু আচাৰ আৰু পি পিটিকা হ'লে আৰু ভাল লাগে সেইটো হ'লে খোৱা যায়, এনেটো মানে মচলা-চছলা দেখা দিছিলো মই আচাৰ আৰু তেতলি আচাৰ আৰু জলপাই আচাৰ বৰ ভাল। অ' মই মই খাওৱে মানে আচাৰ তো মই গো - এতিয়া আছতো ভাল পাব। বগৰী আচাৰ মোৰ মান এবাৰ বনাইছিলো হয়-হয় ঠিকে ক'লা এইটো হয়, আচাৰৰ কথা ক'লে এনেকুৱা হয় চবৰে। ঠিকে ক'লা হয়, ঠিকে ক'লা আৰু মূলাৰো আচাৰ বনাইছিলো। আগতে
হয়-হয় মূলা আচাৰ খাই, মূলা আচাৰতটো পুৰা শুকাই দিবা মানে মিহি মিহিকে কাটি কেনে শুকাই দিবা আৰু খালে পুৰা তেলত দি কেনে জ্বলা দি দিবা নিমখ দি কুৰুম-কুৰুম লাগি ইমান
হয়-হয় অ' ঠিক অ' ঠিকে ক'লা তুমি এইটো মূলাৰ আচাৰ বহুত টেষ্টি। লাগে আৰু মই মানে এবাৰ বনাইছিলো বগৰীৰ আচাৰ, বগৰীত মানে গুড় দি কিনে বনাইছিলো। এইটো ইমান বিৰাট টেষ্টি লাগে কিন্তু। গুৰ গুড়ৰ গুুৰ দি কিনে হয় বৰ তাতে আৰু এই মানে মোৰ ফ্ৰেণ্ডৰ ঘৰত এবাৰ গৈছিলো হা তাই কি কৰিছে বগৰীত মানে খান্দাই কিনে বগৰীৰ গুৰি টো বনাই থৈছিলে। তেতিয়া মই তাৰ ঘৰত যাই কিনে ইমান খাইছো। এইটো বৰ ভাল লাগিছে কিন্তু। তাই এইবোৰ বনাব জানে মানে বহুত কিবা কিবি আচাৰ বনাই থাকে। এ' তাই অ' মানে বহুত আৰু মোৰ মানে হয় অ' মই খাও। ভাল লাগে মই তাৰ তাৰ ঘৰৰ পৰাও কেতিয়াবা মানে মোৰ ঘৰত নাথাকিলে তাৰ ঘৰৰ লৈ আনো আচাৰ। বোৰ নেমুৰ আছাৰ, তাৰ ঘৰত মানে নেমুৰ আছে। বেছিকে টেষ্টি লাগে মোক মানে সেইতো মই এনেকুৱা বনাবই পোৱা নাই কে কেতিয়াও মানে যেনেকুৱা নিমখত যে থাই থৈ দিয়ে ন সেই
হয় হয় হয়, হয় এইটোতো তুমি কেনেকুৱা কৰিবা আগতে উ নেমুটো চুচি ল'বা। বা হা নেমু টো ভালদৰে চুচি ল'বা তাৰ মানে গ্ৰীন গ্ৰীন থাকে সেইটো গুচাই ল'বা মানে বহুত ভাল হয় যায় নিমখে দি চুঁচিবা কিন্তু নিমখে দি চুঁচিলে মানে চুচা যায় আৰু ভালদৰে। তাৰ পাছত তুমি মানে অলপ দিন মানে শুকাই লব তাৰপিছত মচি কিনে ধুই দিবা ধুই কিনে তাৰ পিছত মানে নিমখত দি দিবা। নিমখত দি কেনে অলপ লৰাই থাকিব লৰাই লৰাই লৰাই বহুত মানে এইটো আচাৰ লগা লগ খাব নালাগে। মানে নেমু আচাৰ বনালে মানে বহুত দিন লৈকে যায় ন বছৰে গুচি
কলা মই মানে ফ্ৰেণ্ডৰ ঘৰত গৈছিলো ন তাইৰো এইটো আচাৰটো বহুত বহুত বছৰ পুৰণা আচাৰ হয় মানে। খাইছো ইমান টেষ্টি লাগিছে। গাঁৱৰ পৰা আনিছে তাই, মানে মোক মানে বিহাৰী বোৰে আ। বহুত ভাল লাগিছে। চবে মানে বিহাৰীয়ে বহুত টেষ্টি আচাৰ বনায়। হয় ফেমাচটো আচানে থাকে হয় মানে বিহাৰত বেছি আমবোৰ, হয় ন আমৰ ইমান বিৰাট টেষ্টি আমৰটো বহুত টেষ্টি বনাই বহুত। টেষ্টি মই আমৰ কিমান খাইছো। মই সেনেকুৱা ঘৰ কেতিয়াও বনাই পোৱা নাই। মানে ঘৰত বনাই।
মানে গাঁওৰ জাগগাতো মান বহুত ৰ'দ হয় ন। আমাৰ ৰ'ডটো ভালদৰে হয় আমি। মই যিহেতু ক'লো তোমাক যোতে আজিকালি আমাৰ এইফালে বতৰ তোমাৰেই গেৰেণ্টিয়ে নহয় আৰু যেতিয়া ৰ'দো তেতিয়া অলপ বৰ আপোনাৰ গাঁৱতটো কি হয় তুমি গম কব যি অ আজি ৰ'দতো দিব আৰু য আশাটো ওলাব পাৰি সিহঁতে আম ভালদৰে খাৱা যায় হৈ যায় ভাল মছলা দিকিনে বনাব। আৰু ইয়াতে কি তুমি ভাবিবা আচাৰ বনাম বুলি মানে ৰ'দত দি দিলে ৰ'দত দেনে
অ আচাৰ মানে বহুত শুকাব লাগে ন ৰ'দত দিলে ভাল হয় ন নহলে মানে।
খাব তেতিয়াই ভাল হয় আমাৰ ইফালে মানে চিটি এৰিয়াত তটো মানে ৰ'দও বেছি ভালদৰে নাহে মানে।
হয় ঠিকেই ক'লা তুমি হয় ঠিকে কলা তথাপিও ম মানে বনাইছিলো আৰু ভালে হৈছিল এনে বাঁহ গাজাৰ আচাৰো বনাইছিলো এ এতিয়া মোৰ মায়ে সেইদিনা বনাইছিলে বাহ গাজৰ আচাৰ। মানে এইটো তুমি যিহেতু ক'লা পানীত মানে নিমখত। সিদিনা সেই সেনেকুৱা নহয় এইটো মায়ে বেলেগকে বনাইছে মানে হালদি চালদিি দি কিনা অলপ ফ্ৰাই কৰিছে তেলত। সেনেকুৱা কৰি বনাইছে এইটো ভাল হৈছে।
হয়-হয় সেইটোও ভালে হয় মানে তুমি য চিম্পুল থৈ দিবা যিদি ন তুমি সেইটো তো মানে চব্জি দি কিনে খাব।
অ-অ চব্জি মোকো বাহাজৰ চব্জিও বৰ টেষ্টি লাগে আৰু তোমাৰ এইটো গাহৰ হয়-হয় ঠিকে কলা গাহৰি মাংসটো দিলে ভাল লাগে।। হয় এনে তুমি আলুৰ আচাৰ খাই। ছানে
হয় আলু আছে তো খাই পোৱা নাই
আচ্ছা, মই খাইছিলো এবাৰ মানে আমাৰ ঘৰৰ ওচৰৰ এজনী বায় বনাইছিলে। তেতিয়া খাইছিলো আৰু আলু বৰ ভাল লাগে কিন্তু। আৰু এটা যে ভোত জলকীয়া, অ' অ' টেঙা লাগিছিল। ভাল লাগিছিল কিন্তু
হয়।
অ' ভাল, বহুত টেষ্টি লাগিছে খাই। ঠিক আছে দিয়া। হয় কোৱাচোন।
পটলৰ আছাৰ খাই
অ' পটলৰ, অ' খাইছিলো এবাৰ। এবাৰ পটলৰ খাইছিলো মনত পৰিছে। খাইছিলো, কিন্তু এবাৰেই খাইছিল। লো ইমান মনত নাই
হয় হয়, বৰ ভাল লাগে পটলৰ আচাৰো মানে বহুত টেঙা হৈ যায় মানে।
অ' অ' বহুত কিবা কিবি আচাৰ বনাব
হয় হয় তুমি যি ভাবিবা, আৰু ম যেনে দোকানত যি থাকে তাতেতো বহুত ধৰণৰ মানে চব্জ যিবোৰে দি দিয়ে যতে বেছি ভাল, চব উল কবি থাকিব গাজৰ থাকিব, সব বস্তু মানে হয় হয় ঠিক আচে দিয়া হয়। থেংক ইউ দে।